হেল্লো।
হেল্লো।
হেল্লো এই বও শুনিছে। অ', অ', শুনিছে নে। অ', অ', শুনিছো শুনিছো অ', বাকী এই আছো আৰু এই ওলাই ওলাই আহিছো অকমান মানে গছৰ তলত বহি আছো। সেই বহুত গৰম যে ফেননো কিমান চলাব একদম গৰম গৰম বতাহ আহি আছে।
উম গৰম পৰিছে এইকেইদিন।
খোৱা লোৱা হ'ল নেকি।
অ', খোৱা লোৱা হ'ল।
উম', খালো খালো।
অ', গৰম বন্ধ দিছে গম পাইছা কালিৰ পৰা।
অ'। অ', কলে এতিয়া দিয়া বুলি কালিৰ পৰা দিছে ন' ইমান পুৰা জুলাই কেইটা খুলিব। অ'।
অ' একদম এক তাৰিখে আৰু অ চৰি তিনি তাৰিখৰ পৰা জুলাই নহয় আগষ্ট।
পাঁচটা তিন তাৰিখে খুলিব ন' বা এইকেইদিন আৰু ফুৰিব যোৱাহে কথা আৰু।
তাকেইেতো।
এতিয়া গৰমৰ কাৰণে এতিয়া ফুৰিব যাবই পাৰো নে কিয়ে আৰু যি গৰম দিব এ
সেনেকেই মাজে মাজে দুই এদিন ঠাণ্ডা দিব ন'।
অ', অ'।
অলপমান ফুৰাই নিব লাগিব ল'ৰা উম ল'ৰা ছোৱালীক মানে এনি টাইম পঢ়াতে ব ব্যস্ত ষ্ট কৰি ৰাখিব নোৱাৰি ন'।
এদিন আমি যাম দিয়কচোন গোটেই কেইটাই ওলাই যাম অলপ ফুৰিবলে ক'ৰবাত চাইন্স মিডিয়াম হওক কলাক্ষেত্ৰ হওক। তেনেকেই।
অ' যাম দিয়া অকমান খেলাই ধুলাই লৈ আহিম।
অ বন্ অ বন্ধ বুলি অকমান ফুৰাই লৈ আহিম। গোটেই যেনে মানে মুনুহত আপোনাল মামি এনেকেচোন বাচ্ছা থকা খিনি আৰু। যোনে যায় আৰু উম। ভাল লাগিব আৰু উম বাকী
যে গৰম পৰিছে ন সিহঁতক অ গ'ল গ'ল গ'ল মানে মেডিকেলত সেই মা আছে নহয়।
আহিলে নাই মেডিকেলৰ পৰা?
নাই অ আজি নতুন আল্ট্ৰাচাউণ্ড কৰিছে নতুন গোটেইবিলাক কৰিব লগা হৈছে।
অ। তাকেই অ। বাকী আপোনাৰ খবৰটো শুনিলো ভালেই লাগিল ন।
উম তোমাৰো ভালে নে?
ভালে মানে সেয় আৰু অকমান আপোনাতকে কম আৰু।
অহ।
উম। এ যিয়ে নহওঁক বাৰু।
তাকে যিয়ে হওক যিয়ে নহওক আমি সময় দিব যিকোনো কাম এটা মানে কি জানা যিকোনো কাম এটা কৰিলে সেইটোত মানে টাইম দিব পাৰিব লাগিব। বুজ পাইছা তেতিয়াহে কিবা এটা চাকচেচ হয় এনেই ধৰা কাম নকৰিলেনো ক'ত কি হ'ব আজিৰ দিনত।
আজিৰ দিনত একো নহয় কাম নকৰিলে আজিকালি একো নাই।
অ কাম নকৰাকে আৰু ফল বিচাৰিলে আমি হ'বনে। মোৰো ধৰা মইও ইমান চাকচেচ বুলি ভবা নাই আৰু আছে সেইখিনি দি নহয় তাৰমানে যেতিয়াৰ পৰা মই মোৰ সেই কামটো ষ্টাৰ্ট কৰিছিলো ন তেতিয়াৰ পৰা মানে ইমান খিনি বহুত হব লাগিছিলে মই সময় দিব পৰা নাই তেনেকে। ব্যস্ততাৰ কাৰণে ইফাল সিফাল অলপ চলপ গমেই পাই আছা।
অ অ হয় এ মানে সময় দিব নোৱাৰা কাৰণে নহ'লেতো আমাৰ বহুতে ভাবিলে হ'লে মানে এনেইতো থাক কোন ঘৰতে কিন্তু কি কৰিব আৰু। তথাপিতো যে সময়টো মিলাবই নোৱাৰো সেইয়াই।
বাকী সেই গৰম ন গৰমৰ দিন খিনি গৰমৰ দিনখিনি মানে বন্ধতো যাবই বাৰু তাৰ পঢ়া শুনাৰ ক্ষেত্ৰত অকমান কওঁ। উম এনেইতো যাবই তাৰ তথাপিও যিখিনি মানে এই ফাৰ্ষ্ট ইউনিট টেষ্ট গ'ল। কেইদিনমান থাকক বাৰু গোটেই এখন মানে আগৰ যিখিনি অ পাত থকা বহীবোৰ থাকে নহয়।
থাকে থাকে।
কৰিবলৈ দিবা দেই তাক একদম ৰাতি মানে পঢ়া যিটো অভ্যাস সেইটো একদম মানে এক ঘণ্টা হ'লেও যাতে পঢ়ে।
সেইটটো সেই
এখন কুৱেশ্যন পেপাৰ তিনিদিনে কৰক কথা
অ অ অ অ সেই। এতিয়া আপুনি মইতো বাৰু কমেই আমাৰ মোত কৰি আপোনাৰ কথাটো বেছি শুনিব এতিয়া। আপুনি খালি আপুনি ক'ব যে টিচনত গ'লে যে এই গৰমৰ বন্ধত যি খিনি পৰীক্ষা চলিছিল সেই প্ৰশ্ন পেপাৰ কেইখন যেন আৰু বহীত কৰি মোক দেখাই দিয়া।
অ অ সেইখিনি কম আৰু সেইখিনি বস্তু হাফেলিতো আহিব।
অ অ এনেকে যদি অ এনেকে এবাৰ কহাকে কৈ দিলে মানে তেতিয়া মানে বস্তুতটো হ'ব আৰু মানে আপোনাকে যি অকমান ভয় কৰে।
তাকে বাৰু মই সেইখিনি মই ইয়াত কৰিম এদিন মানে ফুৰাবও লৈ যাওঁ অলপ মন চন ভাল লগাই। পঢ়াত যাতে আকৌ মনোযোগ হয়। এদিন তোমালোকৰ মৰিগাঁও
অ' যাব লাগিব অ', অ' যাম, যাম, যাম। বুলি ভাবি আছো মানে এতিয়া দেউতাক মানে দুদিন মান কাম চলিব। কাম দুদিন মান মানে চলাৰ পিছতহে যাব পাৰিম। নহ তাতো আমাৰ শাহু শাহু মাৰো বেমাৰ অ' শাহু মাৰও আৰু বেমাৰ হৈ আছে যে মানে সেই কাৰণেও যাব লাগি এ কি কব মানে পাথৰ হৈছে পেটৰ বিষ ফেটি লিভাৰ এইবিলাক কিবা কিবি বেমাৰ। আকৌ এতিয়া আকৌ দুদিনমানৰ পৰা আকৌ জ্বৰ হৈ আছে। ঘৰত ড ক্টৰক মাতি আনিব লগা হ'ল।
উম সেই তুমি পুতেক বোৱাৰীয়েক নগ'লে আকৌ তাকে ক
তাকে সেইয়াই সেইয়াই যাব লাগিব। এ
এতিয়া আৰু নিউজ বিলাকত পাই আছো বানপানী ৰবা। মৰিগাঁও ফালেও কিবা পানীৰ হেৰিত
অ' বহুত বানপানী বন বহুত মানে বৰষুণ আমাৰ ইয়াতহে নাই বাহিৰত বহুত বৰষুণ দি আছে।
উম গৰা খাহনীয়া গোটেই পাহাৰে পৰ্বতে দেখোন ভাঙি আহিছে। পানী কি ডিজাইনৰ পানী দেখিলে ভয় লাগে।
ভয় লাগে অ' অ', ডাঙৰ ঠিক কৰিব আৰু বানপানী আৰু প্ৰতেক বছৰে বছৰে এইটো থাকেই
অ', তাকে মই ভাবিছিলো আমাৰ সৃষ্টিকো এবাৰ গাঁও ফালে লৈ যাম। এইখিনি কাম বনখিনি আজৰি হলে এই পানী চানী হলে
ভয় লাগে ভয় লাগে একদম মানে ফচিয়ে যাব লাগিব মানে। আহিব বিচাৰিলেও আহিব নোৱাৰা।
অ', হিব নোৱাৰিম কি হ'ব বাৰু বহুত ডাঙৰ কণ্ডিশন হৈ যাব।
তাকে! তাকে মানে এতিয়া ফুৰিব যাবও ভয়। অ'
গাঁৱত হলে একদম ৰিয়েল বানপানী। শান্তি মানে নাই আৰু- মানুহৰ।
নাই, নাই, নাই। কি কৰিবা!
তাকে ভাত কি খালা আজি?
ভাত দালি বনালো আৰু ভাতকেৰেলা আলু ভাজিলো।
অ'!
তাৰপিছত অকমান আৰু এই তিল যে তিল চাটনি বনাইছিলো আজি। মায়ে মায়ে বনাই দিলে অকমান
কলা তিলটো?
কলা তিলটো!
অ', এটো ভাল লাগে
উম, সেইটো চাটনি বনাই ভাল লাগে খায়।
অ'।
তাকে এনেকে খালো আৰু দিনত দেউতাক নাহিলে আৰু ইমান বোলো বনাব লগা নাথাকে। তথাপিতো আৰু নিজেওতো খাব লাগে বুলি
খাবতো লাগিব অ' সেইটোয়ে। একচুৱেলি কি জানা আমি মানুহজনৰ কাৰণে চিন্তা কৰো বোলে আহিব ধুনীয়াকে বনাম খাম। নিজেও খাব লাগে গম পোৱা নে? সিহঁতে কাম কৰা মানুহ সিহঁতে ষ্ট্ৰং হৈ থাকে আমিহে মানে দুৰ্বল হৈ যাওঁ ল' প্ৰেছাৰ হৈ যায়। সিহঁতে বাহিৰত খায় মেলি ধুনীয়াকে থাকে।
অ', থাপিতো চাবচোন মানে মানুহতো নাথাকিলে বনাবই মন নাযায়। হব আৰু আমি অকলেহে এনেকে খাওঁ তেনেকে খাওঁ। অ তেনেকে হৈ যায় মানে বনাব মন নাযায় লাগে লাগে এই কেণে বনোৱা নাযায় বাৰু মানে থাকিলে আৰু বোলে নবনালে নহব বনাবই লাগিব এনেকে বনালো খালো তেনেকে হৈ যায় মানে
অ
কি কৰিব আৰু তেনেকে আৰু বাকী আৰু ক'ৰবাত যাব নে কি ওলাই আজি
আজি নাযাওঁ ৰ'বা আজি মানে মনতো বেয়াই লাগি আছে মোৰ বাৰ ছোৱালীজনী তোমাৰ জন্মদিন আছিল যাব নোৱাৰিলো যে মাক পঠাইছো বাৰু ভিন্দৌ আহিছিলে যোৱাকালি মনটো ভাল লাগি থকা নাই অ মা আহিব আকৌ এই লংকা গৈছে ভিনদৰ লগত
অ অ অ অ অ উম ত বেয়া লাগে দিয়কচোন যাব নাপালে অ
উম এতিয়া যাম বুলি অ আজি মানে আজৰি হৈছিলো ইমান ধুনীয়াকে এতিয়া তোমাৰ এইখিনি ভেজালৰ কাৰণে আকৌ যাব নোৱাৰা হৈ থাকিলো যে
ফুৰিব
কেনেকে যোৱা নোৱাৰি নহয় বাপৰে বেয়া কথা হ'ব আৰু তাইও ইমান কান্দিছে
অ কোনোবাই নহয় কোনোবাই হলেও কোনবাই ন কোনোবাইতো ভাবিব নকলেও ন
অ ভাবিব ভাবিব
এনেই শাহুৱেকটো বেমাৰ হৈ আছে ইহঁতে ফুৰিবলৈ নিজৰো যাব বেয়া লাগে মনে নকয় নহয়
আৰু তুমি যেতিয়া কৰবালে ফুৰিবলৈ ওলাই যাবা তোমাৰ মন মগজু চব ঠাণ্ডা ভাল হৈ থাকিব লাগিব
অ
খেলি মেলি কিছুমানৰ মাজত ওলাই গৈ তোমাৰ ভাল নালাগে
নালাগে নালাগে উম
খৰচ কৰি যাবা ফা ফূৰ্তি যদি কৰিবই নোৱাৰা
উম
আজিকালি মানুহৰ সময়ৰ ইমান অভাৱ অকমান সময় উলিয়াই লৈ গৈ আকৌ তাতে বোলে এই ফোন আহিলে আহা আহা দিগদাৰ হ'ল অমুক হ'ল এ থাওক চব ক্লিয়াৰ হৈ লওক যদি এইমাহৰ ভিতৰতে ভাল হয় আৰু যাম আৰু
অ ভাল হওঁক দিয়ক হলে যাব আৰু দুদিনমান থাকি আহিব আমাৰনো আৰু
উম
যায় আৰু দুদিন থাকিলেও আৰু বহুত দিন থাকা হৈ যায় নহয় আৰু সিফালে ঘৰৰ অৱস্থাই নোহোৱা হৈ যায়
তাকেই তুম আজি নৰামিনৰ মাকে কৈছে মানে বাইদেউ টিউশ্যচনতটো নেৰিব এনেকুৱা তেনেকুৱা ঘৰত নপঢ়ে নহলে চলি এক একদম বেয়া হৈ যাব পঢ়া শুনা পাহৰি যাব তাপিছত মই বোলো এঘাৰ তাৰিখ মানে মানুলৈকে চাগে কৰিমেই দিয়ক বাকী খিনি দিন অকমান ৰেছ ল'ম আৰু অ হয় নেকি এনেকে সোধে আৰু
অ এঘাৰ তাৰিখলৈকে কৰিলে বাকী দুদিন মানতটো ৰেষ্ট লাগিবই দিয়চোন আপুনাৰ আপোনাকো লাগিব বা
অ আৰু সিহঁতকো অকমান ফ্ৰী লাগে অ আৰু তাৰ পিছত কেইদিনমানৰ পিছত স্কুল হলেই আৰু
অ হলে আমাটো এতিয়াৰ পৰা নাযাও নাযাও কৰে উম। তাই কৈ আছে অ মাহ অ বন্ধ লাগে তই ক'ব পছে অ মাই স্কুল টিছন যাবা লাগিব তাৰপিছত মই কৈছো অ লাগিবতো। তাৰপিছত কৈছেগে স্কুল বাৰু নাই টিউশচনতটো নহ'লে ভালে আছিল মইছো অ।
তুমি কবা ৰাতিপুৱা একদম ছটাতে উঠিবি উঠি লৈ কি কৰিবলৈ আছে। কৰি ল'বি অলপ পঢ়া শুনা কৰ ন কি কৰ। দিনটো দেখোন খেলিবলৈ পাওঁ দুপৰীয়া অলপ শু দুঘণ্টা পঢ়ি আহিলে কি প্ৰব্লেম আছে।
অ সেইটো মানে নাই মানে তাক গোটেই দিন ৰাত তাক খোলাই লাগে মানে।
অ নহব নহয় এনেকে ৰুটিন এখন থাকে ল'ৰা ছোৱালী ষ্টুডেন্ট হ'লে বোলে এনেকে কবা দিয়া তুমি সেনেকে কবা।
অ অ অ বুজিব বুজাই দিব লাগ আপুনি অকনমান ক'ব টিউশচনতে।
অ কম কম মই বাৰু কম দিয়া। দিয়া হ'ব দিয়া ৰাখো।